অ। এ এনে মই মানে এনেই ইউটিউব চাই আছিলোঁ তুমি?
মই এনেই মানে চৰ্টছ
অ তুমিও ইউটিউব চলাই আছা। নেকি বা ভাত খালে?
অ মই ভাত খালোঁ আপুনি?
অ মইও খালোঁ বাৰু এনে ইভিনিং স্নেক্স। স্নেক্স বোৰ কৰিলোঁ এতিয়া ভাত খোৱাতো টাইম হোৱা নাই স্নেকস খালোঁ।
অ মানে সন্ধিয়া সময়ত যে।
অ অ চাহ পানী খালোঁ অ চাহ পানী চাহ খালোঁ, চামোচা খালোঁ। চিঙৰা খালোঁ।
আচ্ছা, বাকী খবৰ খাতি ভাল?
অ মোৰ ভাল দেক মানে মোৰ মানে ভাইটিটো যে সি মানে এতিয়া স্নেকস খাই আছিল ন স্নেকস খোৱা টাইমতো বা মানে তাক ফোন ত' ফোনত মানে ইউটিউবটো লাগেই তাত ইউটিউবত এনে মানে সে কি কয় কাৰ্টুন বোৰ চাই চাই মানে খাই আছিলে।
আচ্ছা আচ্ছা মানে তোমাৰ ভাইটিৰ বয়সটো কিমান?
ইটো সৰু হৈ আছে এতিয়া।
আচ্ছা আচ্ছা ক্লাছ টু ন।
অ ক্লাছ টু।
সেইটো তোমাৰ ক্লাছ মানে মোৰ মই যোনটো কথা ভাবো ন চ' আহ এনেকুৱা কি সৰু পোৱালী বিলাকক মানে বেছি ফোন চলাব দিব নালাগে।
দিন মানে কি আৰু উপায় নাই আৰু আজিকালি সৰু পোৱালী বোৰ বেছিয়ে ফোন লাগে সিহঁতক। উ
সেইটোয়ে সেইটোয়ে মানে সিহতক এক্সি চি ৱৰ্ড মানে বহুত চলাব দিব নালাগে আৰু।
নিদিও বাৰু সি মানে অকল ফোনটোত আৰু কি গেম খেলে ইউটিউব চাই ইউটিউবত কি আৰু কাৰ্টুন বোৰ চাই বা চ আৰু একো নাই আৰু
সেইটোৱেই সেইটোৱে ঠিক আছে বাকী তুমি কি চাইছিলা ইউটিউবত
মইতো এনেই ইউটিউবত ভ্লগছ বোৰ চাই আছিলো আজিকালিতো ইউটিউবত ভ্লগছ বোৰ বেছি চলে ভ্লগ
আচ্চা আচ্চা ভ্লগ চাইছিলা ন ময়ো তোমাৰ ইউটিউবৰ স্বটছ বিলাক চাওঁ যেনেকে ইউটিউবত চটৰ্ছ বিলাক আহ কেনেকে ভাত অ ভাল লাগে তেনেকে যেনেকে ভাত চাত বনোৱা
অ ভাত বনোৱা আৰু কি কিবা কিছুমান কিছুমান কিছুমান হৰৰ ষ্টৰিজ বোৰ আহে ন সেইবোৰ চাই বহুত ধুনীয়া লাগে মইতো সেইবোৰ চাই টাইম পাছ কৰো দেই আজিকালি মানে ইউটিউবত সেইটো সেইবোৰ
সেইটোয়ে সেইটোয়ে ভাল আৰু ভালো লাগে লাগে ন টাইম পাছ এটা হৈ যায়
অ সেইটোয়ে মানে আৰামছে আৰু কিবা যদি মানে তোমাৰ যদি ভাগৰ লাগে যে ইউটিউব চাই পেলাই কৰি ল'ব পাৰে
সেইটোয়ে বাকী এনে তোমাৰ ইউটিউবত আইডিয়া আছে নেকি য'ত তুমি এনেই তোমাৰ কন্টেন্ট বিলাক এৰা ভিডিঅ' বনাই
মানে মোৰ এটা আছে হা মানে অ কি কয় মই মানে এনেই ইনষ্ট্ৰাত ৰিল্চছ বোৰ বনাও ন ত কিছুমান ব্ৰেণ্ডচৰ সেইবোৰ থাকে ত মই সেইবোৰ ইউটিউবত মানে চৰ্ট'চ দি দিওঁ
অ চৰ্ট'চ অত দি দিয়া ন
অ অ একদম চৰ্ট'চ ত দি দিওঁ ইউটিউবত ইউটিউবত মানে এতিয়া মই ভাবিছো ব্লগ চেনেল এটা খুলো নেকি এতিয়া নাই খোল আৰু কেইদিনমানৰ পিছত খুলি দিম আৰু মই ইউটিউবত এ আজিকালিটো এনেও ইউটিউব তো বহুত চলে ন ত ইউটিউব টো মানে ভালে হ'ব
অ সেইটোৱে
মোক মানে আৰু আজিকালিটো মই দিনতটো মানে ইনষ্টাগ্ৰামো চলাও লে কিন ইউটিউবটো বেছি চলোৱা হয় আৰু ইউটিউবটোত মানে ব্লগ আৰু হৰৰ ষ্ট'ৰী ষ্ট'ৰী বোৰ আৰু মানে পঢ়াত ও বহুত হেল্প কৰে দেই লেকিন মানে ইউটিউব টো মই যেতিয়া মানে মই যেতিয়া ক্লাছ টেন টুৱেলভত আছিলোঁ তেতিয়াতো মই মানে গোটেই ইউটিউবৰ পৰা পঢ়ি পঢ়িয়ে মানে এ কৰিছ কৰিছো আৰু
আচ্ছা পাছ কৰিলা ন
অ সেইটোৱে ইউটিউবটো পঢ়ি পঢ়ি আৰু ইউটিউবৰ পৰাই পঢ়িছো আৰু যিমান পঢ়িছো
সেইটোয়ে আৰু ময়ো জানা আমাৰতো মই যেতিয়া ক্লাছ নাইনত আছিলো আমাৰ লকডাউনৰ টাইম ন ত' মই তোমাৰ স্কুলত গৈছিলো মানে স্কুলো বন্ধ থাকে ন তোমাৰ যেনেকে লগ। ডাউন হৈছে স্কুলত আহিব মনা কৰে পোৱালি বিলাকক চ মানে। সেইটো কভিড নাইনটিন টো শুব পাৰে ন এনে চ'। সেইকাৰণে মানে আমাৰ টো অনলাইন ক্লাছ চেছ হয় আৰু অনলাইন ক্লাছৰ কাৰণে কেতিয়াবা কেতিয়াবা নেট বেয়া। হয় নহ'লে মোৰ পাপা মোৰ পাৰ্চনেল ফোন নাছিল ন সেইকাৰণে পাপাও অফিচত যায়। তে মই কেনেকে পঢ়িম ন ক্লাচছেচ ও এটেণ্ড কৰিব নোৱাৰো চ'। ত পিছত কি হল মই মানে এটা ভাল কথা এটা ভাবিলো মোক উ মোৰ লগ। লগৰ এজনে গাইড কৰিছে কি তুমি এই এটা কাম কৰা তুমি ইউটিউবৰ ক্লাচ। ক্লাছ লোৱা।
ঠিক আছে তই ইউটিউবত এটা ছাৰে পঢ়াইছিলে বহুত ভাল চাইন্ঞ্চ হা। তাৰপিছত মোৰ মানে মোৰ চব। ছবজেক্ট হৈ গৈছিল হা খালি মোৰ চচিয়েল চাইন্স আৰু এইটো তোমাৰ চাইন্সটো বহুত বেয়া আছিলে।
অ।
ত' তাৰ পিছত কি কৰিলো মই তাৰ পৰা ক্লাছ ললো হা ফিজিক্স ক্লাছছ ললো কেমেষ্টি লো বায়লজি ললো মই মানে হ ক্লাছ চায়ে পাছ হৈছো ভাবা।
অ ইউটিউবতটো মানে বহুত ভাল আৰু দেই মানে বহুত হেল্প কৰিছে। বহুত ষ্টুডেন্ট চব হেল্প কৰিছিলে লেকিন দেই। আৰু ইউটিউবতো এটা অপচন আছে ন মানে অনলি ফৰ কিডছ এনেকে বুলি এটা আছে ন। মানে সৰু পোৱালি অকল সৰু পোৱালি কাৰণে থাকেতো সিহঁতে যদি সৰু পৰাই যদি ফোন টো চলাই তেতিয়া। তি ইউটিউবত সেইটো অপশচনটো অন কৰি দিলে ভাল তেতিয়া মানে অকল সৰু পোৱালী বস্তুবোৰে চাব। কাৰ্টুন বোৰ হে আহিব ইউটিউবত মানে বেলেগ বস্তু নাহিব আৰু ন।
সৰু পৰাই মানে যেনেকে পোৱালি এটা হা খোৱা সময়ত মানে কিবা ভাত খাই আছে মাকে। আৰু সি কান্দি আছে কান্দাৰ পিছত ফোনটো দি দিলে চুপ হৈ। চুপ হৈ গলহি তাৰ পিছত মাকে আৰামছে ভাত খুৱাই আছে ন। সেইটো ভাল বস্তুটো কিন্তু সেইটো কৰি থাক।
আদত হৈ যায় ন।
অ সেইটোয়ে মানে তোমাৰ অভ্যাস হৈ যাব ন। ত বস্তুটো কৰালোই তাৰপিছত অ তাৰপিছত। পোৱালিটোক খালি লিচু এটা লাগে কি কেনেকৈ মই ফোনটো পাওঁ এনেই কেতিয়াবা কান্দি দিব তাৰপিছত কান্দাৰ পিছতো। পেৰেন্টচটো দিবই লাগিব ন সেইটোয়ে। দিব লাগিব সেইটো বেয়া কথা হৈছে মানে। টো কৰি কৰিয়ে আ আমাৰ দিনতো এইবিলাক নাছিলে ন।
অ আমাৰ দিনতটো নাছিলে মানে মোবাইলৰ। মান নাছিলে লেকিন এতিয়া আৰু সৰু পোৱালিবোৰক। কি লাগে অকল মোবাইলে লাগে।
সেইটোয়ে আমাৰ আমাৰ টাইমত ফোন কেতিয়া পাইছিলো আমি। ক্লাছ এইট নাইন তেনত পাইছিলো ন কিন্তুি সিহঁতৰটো তোমাৰ নাৰ্চাৰী পৰা পাইছে।
অনলাইন ক্লাছৰ টাইমত হে পাইছো তাৰ তাৰ আগতো পোৱাই নাছিলো অনলাইন ক্লাছ বুলিহে।
সেইটোৱে বাকীটো এতিয়াতো পোৱালী বিলাকে কি ক। নাৰ্চাৰী পৰা এল কে জি পৰা পুৰা ফোন চলোৱা হৈছে আৰু এনেকুৱা নৰ্মেল নহয় কিন্তে চব। অমাতকৈ বেছিও জানে।
অহ অহ সেইটোতো হয় বাৰু সেইটোতো হয় বাৰু। লেকিন যিয়ে নহক দেই মানে ফোনতটো থাকিলে মানে ইউটিউবতটো লগাই দিলে পোৱালিবোৰক। মানে ভাল আৰু সিহঁতে শান্তিকে থাকে বদমাচি নকৰে। সেইটোও ভাল আছে লেকিন মানে বেছি দিব নালাগে আৰু। অলপ অলপ দিলে ভাল বেছি টাইম দিলে মানে বেয়া হৈ যায় ন সিহঁতৰ কাৰণেও। সিহঁতৰো চকু চকু উ। চকু বেয়া হব ৰশ্মি যাব চকুৰ।
সেইটোয়েতো বাকী তোমাৰ এনেকে ভাইটিকো মানে ভালকে চলিব দিব বেছি। ফোনো চাব নিদিবা।
অ অ এই কিন্তু মানে এইটো আজি আজিকালি ফোনত এইটোও হৈছে কি ইউটিউবত যদি যোনে ভিডিঅজ বনাই ব্লগছ বনাই সিঁতেতো পইচাও কমায় ন। ন ত সিহঁতৰ কাৰণেতো ভাল দেই। ইউটিউবৰ পৰা যদি পইচা কমাব পাৰে সেইটোতো বহুত ভাল কথা।
সেইটোয়ে আমিতো সেইবিলাক চাই সিহঁতক পইচা দিওঁ ন।
অ সিহঁতে ভিডিঅ'জ বনাই আমি চাও তেতিয়া সিহঁতে তাৰ পৰা পইচা কামাই ত সিহঁতৰটো এটা ইনকম ইনকামে হৈ যায় আৰু সেইটো ইউটিউবৰ পৰা ইউটিউবটো মানে ভাল দেই। মোৰ কাৰনেতো ভাল সেইকাৰণে মই ভাবিছিলো মানে ইউটিউবত ভিডিঅ' ব্লগছ বোৰ বনাম তেতিয়া মানে ভাল হলে হয় মই পইচা কমাব পাৰো ন এতিয়া তুমিও ট্ৰাই কৰিব পাৰা তুমি কিবা বনোৱা নেকি কিবা কন্টেন্ট আৰু এনেকে কিবা?
না না না মই একো কনটেনটটো নবনা বাৰু বাকী তোমাৰ বহুত কিবা চিঞৰি আছে কোনবাই।
অ এই ভাইটিবোৰ আৰু।
অ অ সেইটোইটো ঠিকে আছে বাৰু একো নাই। বাকী তোমাৰ কি কয় এনেকুৱা মানে ডাঙৰ ডাঙৰ যোনবলাক ইউটিউব আছে ন ইব ইউটোৰ্বাচ বিলাক আছে। অহিনত'ত কিমান ভিউজ আহে জানা মিলিয়েন বিলিয়েন ভিউজ আহে কিন্তে কিমান পইচা
তাৰ পৰা কিমান পইচা কমাই মানে ইমান ধুনীয়া আৰু সিহতে ভিডিঅ' ভাল বনাই ইউটিউবত সেইকাৰণে সিহঁতে পইচা পায় এতিয়া। ভিডিঅ' ভাল হয়, ম মানুহে চাই মানুহে চাই ভাল পায় লাইক দিয়ে তেতিয়া আৰু ইউটিউব পৰা পইচা পাই ন। মইতো কওঁ তুমিও মানে মে ইউটিউব চেনেল এটা খুলিয়ে লোৱা দিয়া আৰু মানে খুলি ললে মানে তুমাৰে ভাল হ'ব পইচা কামাব পাৰিবা মই সটো ভাবিছো কিবা ব্লগ, কিবা কিবি বনাম বুলি তেতিয়া মানে তুমিও চাপৰ্ট কৰিবা আৰু মোক মই ব্লক
হ'ব দিয়া মই তোমাক চাচক্সাইভ কৰিল'ম আৰু তোমাৰ প্ৰি এনেকুৱা যে হয় যে কোনবা কোনোবা ভাল ইউটিউবাৰছে অ অ প্ৰিমিয়াম মেম্বাৰশিপ থাকে মানে যোনবিলাক ক্লিচ মানে এনে ভিডিঅ'ত নিদিয়ে যোনে যোনে প্ৰিমিয়াম টো লয় সিহতকো সেয়া শ্ব' কৰাই ন? চ বেছি এন টীনমেন্ট হয় আমাৰ চাব পাৰো বেকগ্ৰাউড কি হয়, বিহাইণ্ড দা স্ক্ৰীন কি আছে, তেন্তে হাঁহিছে নে কাজিয়াই হৈছে
অ অ অ অ ইউটিউবত মানে আজিকালিতো আৰু তুমি যদি কিবা এটা বস্তু নাজানা সেইটো ইউটিউবত সোধা আৰু তুমি পাই যাবা। অ তুমি যদি কিবা এটা নাজানা আহ এইটো আজিকালিতো চবে থাকে আৰু ন? তুমি যদি কিবা এটা নাজানে সেইটো কৰিবৰ কাৰণে তুমিতো ইউটিউবত জাষ্ট তুমি চচ কৰিব লাগে। যদি কিবা এটা বস্তু নাজান হাও টুু দু যি বস্তু তোমাক লাগে‌ সেইটো এনেকে চাৰ্চ তুমি সেইটো ইমান স ভিড'অচ পাই যায় মানে ইমান ভাল প্লেটফৰ্ম ন ইউটিউবতটো এটা।
অ সেইটো ভাল হয় বাৰু প্লেটফৰ্মটো বহুত ভাল আছে, আৰু মানে বহুত ফেমাচ আছে,
অ ফেমাচটো আছে বাৰু মানে ভালে হয়। দেই বহুতেই ভাল আৰু।
উম মানে এইটো তোমাৰ পঢ়াৰ কাৰণেও ভাল,
অ মানে চব বস্তু কৰা হয়। সেইটোয়ে মানে চব বস্তু কাৰণে ভাল আৰু তোমাৰ তোমাক পঢ়িব লাগে তুমি ইউটিউবত যোৱা তুমি বিচাৰা কি? কৰিব লাগে তুমি পাই যাবা। তোমাক যদি কিবা বনাব খোৱা বস্তু বনাব লাগে তুমি যদি সেইটো বিচাৰিব বিচাৰা তুমি যদি শিকিব বিচাৰা তুমি সেইটো পাই যাবা। তুমি মানে যি বিচাৰা আৰু আজিকালিতো পঢ়োৱাৰ কাৰণেও মানে ইউটিউব টো ফ্ৰী হৈ গৈছে ন' আগত মানে কিছুমান- কিছু কিছমানটো এনেকে এপ থাকে বেলেগ এপ থাকে যোনটোত মানে পইচা দি দিলেহে মানে পঢ়োৱাটো থাকে ন' ইউটিউবততো আজিকালি ফ্ৰী পঢ়িব পাৰে মানে এইটো মানে ইমান ভাল হৈছে বেলেগ মানে বেলেগ পোৱালী বোৰক পঢ়িবকানে জুনে মানে মানে টিউচন লব নোৱাৰি সিহতে'তো মানে ফ্ৰীতে পঢ়িব পাৰিব ন 'সেইটো মানে ভাল প্লেটফৰ্ম দেই কিন্তু।
অহ সেইটোৱে ভাল
অহ, দিয়া মইও ভাবিছো আৰু ইউটিউব চেনেল এটা খুলিম আৰু দিয়া। তুমিও মোক চাপোৰ্ট কৰিবা আৰু
তুমি খুলিলে মোক কবা মই ছাবস্ক্ৰাইব কৰি দিম হ'ব দিয়া ঠিক আছে দিয়া অহ হ'ব বাৰু। অ'কে বাই- বাই।
অহ - অহ ঠিক আছে ৰাখিছো দিয়ক।
উম